হেল্ল'
অ শুনিছা
হেল্ল'
অ শুনি পাইছা?
অ' এতিয়া শুনা পাইছো।
অ' সেই ৰুম চাব গৈছিলো অ', এই, দেউতাৰ কাৰণে অ', এই দেউতাৰ কাৰণে ভাল। আমাৰ দেউতা, তাৰমানে, অলপমান মোৰ এতিয়া য'তে-ত'তে মেনেজ হৈ যায়। মই তাৰমানে যিকোনো ৰুমতে অলপ মেনেজ কৰি লওঁ আৰু গুৱাহাটীৰ ঘৰ ন', দেউতাক, মানে, অলপ ভাল লাগে, বুজিলা এতিয়া আৰু উপায়ো নাই। আমাৰ দেউ দেউতা, মানে, অলপ বেছি ভাল বিচাৰে। তাৰমানে, দেউতাই মোক কয় কি, মোক এখন বাৰাণ্ডা এক্সট্ৰাকে লাগিব। মানে, দেউতাই বহিব, আৰু এক্সট্ৰা বাৰাণ্ডা লাগে, মানে বেলেগ ৰুম লগত শ্বেয়াৰ বেলেগ মানুহে শ্বেয়াৰ কৰা নহয়, নিজে এটা, কিছুমান ঘৰৰ যে এক্সট্ৰা বাৰাণ্ডা থাক কেফ দেউতাক এক্স ট্ৰা বাৰাণ্ডা লাগ আৰু মানে উম হেৰি মানে উম মানে পুৰা দেউতাৰ বয়স হৈছে যে, পুৰা প্লেইন লাগে চিৰি চিৰি নথকা। বেছি দামী ঘৰত থাকে দিয়াচোন। তেনেকে। মানে পুৰা প্লেইন। তাৰপিছত মানে অলপ মান পুৰণা ঘৰ হ'লেও নহয়। নতুন ঘৰ মানে চব চাৰিওবাগে নিমি ক্াছে সেই মই বহুত ঘূৰি ঘূৰি চালো মোৰ লগ লগৰ ল'ৰা এটাৰ বাইকে বাইকতে গ'লো। কিমান ঘূৰিম আৰু খোজকাঢ়ি। তাতে গৈ বাইক ঘূৰাই ঘূৰাই ৰা ন লাইনত চালোঁ সেই তাকে ঘূৰি ঘূৰি আহি পায় তোমাক মই কলোঁ উম, তাকে সেই
অ' অ' অ' পাবলৈ দিগদাৰ আজিকালি মানে কি হয় ভাড়া ঘৰবোৰ চিকউৰিটি মানি প্ৰথম দিব লাগে। তাৰপিছত মালিকেতোৰ চিকৰিটি মানি সেইটো লৈ লয়। তাৰপিছত কি হয় জানানে তোমাৰ আমুক পানীত। টো নাই ইক সিটো নাই, সিটো নাই আৰু ধৰা তোমাৰ ভাড়া ঘৰত আজিকালি। উম, পইচাটো টো ঘূৰাইটোতো নিদিয়ে? আৰু ধৰা এতিয়া তোমাৰ দেউত তা এতিয়া গা বেয়া, কোন দুই এজনে খবৰ ল'বলৈ আহিবই দিয়াচোন খবৰ লবলৈতো আহে মানুহ বা কেনেকুৱা হেৰি হয়, ত' সেই আলহী আহি লে বেয়া পাই কিবা হয়, তাৰ মানে আৰু ভাব মানে কি ভাড়া ঘৰততো চবে ইচ্ছা কৰি নাথাকে থাকে ন কিছুমানে বাধ্যত পৰি থাকিব লগা হয়। ত' কিন্তু তো' মানে মানুহবিলাকে ভাবে ভাড়াঘৰত থকা মানে যেন মাটি বাৰী নাই।
উম হয় দিয়া। এইটো আৰু অ'এতিয়া আমাৰ ঘৰটোত। ডাঙৰ ঘৰ পৰি আছে কথাটো কৈছো, এতিয়া উপায় নাই কাৰণেহে আমিও আছো। তেনেকুৱা, আৰু তাৰ মানে কি হয়। এতিয়া আ' আৰু মই এটা পাইছিলো মোৰ মনে মিলি তাৰমানে কি হ'ল জানানে? তোমাৰ মানে সেইটো। ঘৰটো মানে বিৰাট ডাঙৰ ঘৰ। আমাৰ মানে সিহঁতে পাৰ্ট পাৰ্ট কৰিছে। বুজিলা? মেইন জোগাতে আমাক তাৰ মেইন জোগাত। লাগে ন। ভিতৰফালে বহুত আছে ত'ঘৰতোৰ। তাৰমানে উম মানে কি জানানে সেইফালে দৰ্জাটো মাৰি পেলাই সেইফালে আৰু বেলেগ ঘৰ কৰি দিয়ে। বুজিলা? মানে পাৰ্টিচন ৱাল নহয় এতিয়া আমাৰ কমপ্লিটলি এটা ঘৰ হ'লে বেলেগ কথা। তাৰমানে বিৰাট ডাঙৰ ঘৰ। ঘৰত মোক তাৰমানে তিনিটা ৰুম দি দিছে, তিনিটা ৰুম আৰু বা বাথৰুম, লেট্ৰিন, কিটচেন এক্সট্ৰা হ'লেও আমাৰ হৈ গ'ল হয়নে নহয়। হয় মোৰ আৰু দেউতাৰ কাৰণে সেই চাফিচিয়েণ্ট। কিন্তু সেইটোতো আমাৰ ঠিক আছে কিন্তু সিহঁতে তাৰমানে সেইফালে সিফালে এঘৰ মানুহ আছে ইফালে এঘৰ মানুহ আছে। সেই দুয়োঘৰ মানুহো তাৰ মানে ৱাল নহয় মানে আমাৰ তাৰ মানে এই যিটো হেৰি আছে যে এই দৰ্জা। সেইটোকে তাৰমানে ব্লক কৰি দিছে গম পালা। মানে দৰ্জাটোকে এইফালেও তলা মাৰি দি
অ' তেনেকুৱা হলেতো আৰু ধৰা অকমান দিগদাৰ হয় পাৰ্চনেল কথা বিলাকো পাতিব নহয় মানুহ।
কাবিলাক দিগদাৰ হয় হয় নে নহয় আৰু তাৰোপৰি আহ কিছুমান মানে উ বস্তু মই অলপ অসুবিধা পাইছোগে তাৰমানে কিছুমান সেনেকে লগ কৰা আছে মোক সুধি এইফালে কি আছে কৈছে এইফালে মালিকৰ বস্তু আছে মানে সিহঁতে ষ্ট' ৰুমো কৰি থৈ দিছে তেনেকে এতিয়া মই কিছুমান কথা আগতে মানে মই অলপ উম ভাড়া ঘৰত থাকি জানা হৈছো কৈছে মোক এজনী ছোৱালী কৈছে ভন্টি তেনেকে হলে নল'বা তাৰমানানে কি হয় এতিয়া সিহতে বা কি প্ৰস্তুত হৈছে কথাটো কৈছো এতিয়া মোক কৈ কি মালিক এগ্ৰমেণ্ট কৰাব লাগিব ৰুমত এগিমেণ্ট বাৰু কৰাব লাগে এইটো মই জানো এগ্ৰিমেণ্টত একবছৰ লিখা থাকে তে এতিয়া এগ্ৰিমেণ্ট কৰিলে প্ৰথম কথা পইচাটো দিলে সিহঁতেও ৰিট্ৰান ৰি নিদিব হয় নে নহয় হয় এগ্ৰিমেন্টৰ পইচা মানে ধৰা চিকৰতি মানি চানি কিবা প্ৰবেল্ম পালে ৰিট্ৰান নকৰিব হয়নে আৰু নেক্স কথা হৈছে এতিয়া সিহঁতে যে তলা মাৰি থাকিব মোক সেইফালে খুলিব মানা কৰিছে কিন্তু কিবা এটা হলে মোৰতো এগ্ৰিমেন্ট ছেগ্ৰিমেন্ট থাকিব ন তাতে বা কি বস্তু থৈছে মোৰতটো এটা হেৰি লাগে হয় নে নহয় কাৰণ ধৰা মানে মোৰ সেই এগ্ৰিমেণ্ট কৰা মানে কি সেইখিনি তাৰমানে মোৰ আয়ত্বত থকা হয়নে নহয় হয় কিন্তু সিহঁতে কৈছে ভণ্টি নুখুলিবা এইবিলাক এইবিলাক আৰু আমাৰ বস্তু আছে কিন্তু কিবা এটা হ'লে তেতিয়া ক'ব ন এইটো তোমাৰ এগ্ৰিমেণ্টত আছে
উ উম উম কাৰণ তুমিতো এগ্ৰিমেন্টতো সেইটো সেইটো চোৱা নাই যে এটা ৰুম এগ্ৰিমেট কৰিছে কিমান স্কাৰ ফিট
উম উম তাৰমানে এইফালে আছে কিবা বস্তু আছে বুলি সিহঁতে বোলে ষ্ট'ৰ ৰুম কৰি থৈ দিছে সেনেকে কৈছে কিন্তু ষ্ট'ৰ ৰুমত কি এ কথাটো কৈছে কিবা হ'লে মই মই ধৰা লিখা পৰা নাথাকিলে কথাটো বেলেগ মইতো লিখা প কৰি ল'ম ন হয় নে নহয় ভয় লাগে নহয় এ সেই কিছুমানৰ কথাৰ কাৰণে আৰু মানে মোৰ ঠিক নালাগিল, মোকো ছোৱালী এজ নীয়ে কলে ভন্টি চোৱাচোন, মানে আগৰ যিজনী ছোৱালী আছিলে তাই কৈছে মই, মই বোলে কিয় নাথাকো ক কয়, মোক সেইটো কথাও তাই ক'লে, কৈছে সি অ‌ এতিয়া কিবা এটা হ'লে ময়োতো ফচিম ন? সিহঁতে কি থৈছে এনে সেনেক কে নহব নহয়, কাৰণ এগ্ৰিমেণ্টত মই আহি যাম কৈছে কিবা থয়, কৈছে একো বেয়া একো নথয় বাৰু, তথাপিতো দিয়াচোন হয় নে নহয়?
ভয় লাগে দিয়াচোন। আৰু তোমাৰ দেউতা এতিয়া এইজড হৈছে। তুমি চিংগল, হেৰি, হয়
কথা। আমিতো ইমান সেই নহয় হয় নে নহয়? তাতকে সেই খালে-ব'লে আমাৰ বস্তু আছে, কিন্তু সেনেকে নহয়। নহয়, কিবা হ'লে মই ফচি যাম ন', হয় নে নহয়? এতিয়া মই এগ্ৰিমেন্ট কৰিলোঁ হয়। মই সেইটোত ৰাজি আছোঁ, কিন্তু কমপ্লিট যদি, তাৰমানে, মোৰে হ'লে হয়, ঘৰটো হয়। তেতিয়াহ'লে মই ৰাজি জি আছোঁ, হয় নে নহয়? তেতিয়াহ'লে মই এগ্ৰিমেন্ট এক বছৰৰ কৰি ল'ম, কিন্তু সেইবিলাক অলপ যা, মই, মই জামেলাত ফাঁচিব বিচৰা নাই, বুজি
উম, উম, হম, হম। আৰু আজিকালি সেই ৰুমবিলাক তেনেকুৱাকৈ ৰাখিয়েই থৈ দিয়ে। তেনেকৈ ৰাখে, মানে, এট এটা ঘৰ। মাজতে এখন দৰ্জা দিলেও, ৱালখন ভাঙি পিনে দৰ্জা দি দিব, বা সিফালে এটা ৰুম কৰিব, সিফালে এটা ৰুম কৰি দিব। তেনেকুৱা, তাৰমানে, আৰু আজি এই, উম, ভাড়াতীয়া বিচাৰি পাবলৈও দিগদাৰ আৰু, মানে, হা, মালিক মালিকেও যি-টি ভাড়া দি বলেও ভয়, ভয় কৰে আৰু বিশ্বাসী মানুহে মানে ভাল মানুহে গৈ পিনে ওপৰত
অ', আৰু তাৰমানে কি জানানে? এতিয়া ধৰা মই কিবা কথা ঘৰৰ কথ কথাবিলাক ৱাল নাথাকিলে শুনি পায় ন হয় নে নহয় কোৱাচোন বাৰু ভালেই হ'ল বাৰু মানুহতো কিন্তু আহ শুনি পাই নহয় ৱাল নাথাকিলে হয়নে দৰ্জাখন থাকিলে এতিয়া চব কথা শুনাব আমি নিবিচাৰো মানে কথা পাতি মোৰ হিমান বেয়া লগা নাই কিন্তু হ'লেও মই তাৰ মানে অঁ ধৰা মই কিবা কাৰণত বেয়া পালেও ধৰা এগ্ৰীমেণ্ট থাকিব নহয় মই এগ এবছৰ আগত এৰা দি যাব যাব নোৱাৰো আৰু দেউতা হ'ল ধৰা আমি আমি ধৰা তাৰ মানে ময়েই ঘৰ ঘৰৰ চব দায়িত্ব ল'ব লাগে পপি গম পাইছা যদি আমাৰ ল'ৰা চৰা থাকে থাকিলে হয় বা ধৰা বহুত মানুহ সেইটো কথা চবে লেডিজ আমাৰ ষ্ট্ৰং মানুহ কোনো নাই তাৰ মানে এতিয়া যিমান দায়িত্ব লও মইয়েই তাৰমানে একদম একো নাজানো দিয়াচোন তোমাক সুধি সুধি থাকো কিন্তু তাৰ মানে দায়িত্বটো মোৰ দেউতা দউতা হৈছে একদম বয়সীয়াল মানুহ বুজি পালা তে মানে কম্পিল্ট মোৰ ওৰত ডিপেণ্ডেবল সেনেকুৱা গতিকে কিবা এটা হ'লে মই মই কথাটো ভা ভালকে ভাবিলো আৰু যদি কিবা জেঙত পৰো মই তাৰ মানে মইয়ে ইমান নাজানো দিয়াচোন তোমাক সুধি সুধি থাকো কিন্তু তাৰ মানে মোৰ দেউতাটো তাৰমানে কমপ্লিট মানে আমাৰ ঘৰৰ কাৰণে দেউতাৰ কাৰণে মইে চব জানা আৰু বুজি পালা দেউতা মানে মোৰ ওপৰতে আশা পাতি চব বহি থাকে সেইকাৰণে হস্পিটেলত যে কম কম্পিল্ট মই কেনেকে দৌৰিছো জানানে তাৰমানে হেনেকুৱা টাইপ তাৰ মানে মইয়েই মোৰ ঘৰৰ মোৰ দেউতাৰ কাৰণে জনা আৰু আমাৰ বাইদেহঁত মোৰ দুজনী বাইদেউ আছে কিন্তু বাইদেউহঁত একো নাজানে তাৰমানে সিহঁতৰ কাৰণে ময়ে জনা আৰু গম পালা সেইকাৰণে মই বোলো ইমান মই জামেলাত নপৰো আৰু থাকিল যদি লৰা চৰা থাকিলে তেতিয়া কথাটো অলপ বেলেগ দিয়াচোন হয়নে সেইকাৰণে মোৰ অলপ মানে ঠিক নাই এনেই ধৰা কিমান সমস্যা হয়নে এ সেইকাৰণে আৰু মই মানে হ'লো নাই দে সেইটো নলওঁ আৰু সেনেকুৱা মানে বহুত প্ৰব্লেম আৰু কিছুমানত বা পানী নাথাকে পানীৰো
ান হম হম হম হম আৰু মানে পানী চানীবোৰ অকমান লাগিও দিয়া আছে ন তোমালোকৰ দেউতাৰো গা চা বেয়া হৈ উম আৰু কিনাা পানী কৰি ক বহুত দিগদাৰ হয় অ মানে কিমান কাপ কাপোৰ মানে কিনিবা
অ মানে পাবলৈ আছিল গলে বহুত দিগদাৰ অ কিনা পানে নোৱাৰি কিমান খোৱা লোৱা বহুত বহুত আহে ন লেলে
উম উম তাকে আৰু দে দেউতাৰ যেতিয়া অসুখীয়া হয় দেউতাকো চাফাকে ৰাখিব লাগে পানী যথেষ্ট লাগে
ভালকে ৰাখিব লাগে তোমাৰ ডেইলি ঘৰ মুচি থাকিব লাগে নহয় দেলি কাপোৰ চাপোৰ কিমান থাকে এনে মই থাকিলোও বেলেগ কথা দেউতাক দে তাৰমানে দেউতা থাকে কাৰণে মই ডেইলি খৰচৰ ভালকে ৰাখো বহুত পানী লাগে সেই তেনেককাে আৰু আৰু জানাই কিছুমান পানী লে গেলা পানীও থাকে কিছুমানত
উম হম হম আৰু এই হেৰি দাইকা পানীতো থাকিলে ব বেলেগ কথা কিন্তু যিবিলাক তোমাৰ পানী টেংকীিত মানে কিনা পানী খিনি উ ইউজ কৰিব পানীখিনি ম আমেল
লেতেৰা পানী লেতেৰা পানী হ'লে খ খাওঁতে প্ৰব্লেম হয় ন হয়নে আৰু খোৱাাতটো কথা বাৰু নকমেই কিন্তু তোমাৰ গাছত ব অসুবিধা হয় হয়নেে নহয় মৰত চ দিব আৰু স্কত বে পানী ঢালিলেও বেমাৰ হয় নহয় সেই বহুত কথা আছে অ আজি ব অ বেয়া থাকে আৰু ওপৰৰ ফ্লৰত নোৱাৰে দেউতাই মানে
আৰু কেতিয়াবা মালিক ভাল হলেও কি হ'ব ৰুম টো সা সুবিধা বিলাক বেয়া
অ
মানে চব ভাল আৰু কমিউনিকেশ্যনতটো চাব লাগিব ন তোমাৰ হস্পিতেেলৰ ওচৰ হব লাগিব সবকে যাতে তুমি দেউতাক গৈ পিনে হস্পিতেেল লৈ যাব পাৰা মানে তুমি যদি হস্পৰওচ বিশেষকৈ মই তোম হ্পিালৰ ওচ পৰে লব ল গওঁ তাৰ মে কি পকে দেউতাক হস্পিতেেল নিব লাগিব তুমি এম্বুলেন্ঞ্চ মাতি আনি হেৰি কৰি ট্ৰেফিক জামত ফচাত কৰিম ন। ওচৰ পাজৰ হস্পিটেল স খিনি ওচৰ হয়, সেইখিনি ওচৰ পৰায় খিন ললে ভাল হয় দিয়াচোন, নিজৰ কাৰণেও ভাল সেইটো হিচাপত তুমি পানীৰ সুবিধা পাব লাগিব মালিকজন ভাল পাব লাগিব সেয়া আৰু বহুত মানে কথা আহি পৰে, গুৱাহাটীত তাৰমানে আৰু আজিকালি ইমান ৰইনবো এনেকুৱা বেছি নহয়, আৰু মানে কি হয়, কিছুমান মানে একবছৰ নোহোৱা